অ', শুনি আছোঁ দিয়া',
কি কৰি আছিলা?
এয়া ল'ৰাৰ লগতে অকণ বাগৰি আছোঁ ৰবা', মানে তাকো শোৱাই থৈছোঁ, এই টোপনি গৈছেহে অলপ আগত', এই তাৰ লগতে বাগৰি-বাগৰি থাকোঁ', উম', ভাল পাইছে দিয়া, কালি সন্ধিয়া লৈ গৈছিলোঁ, হোমিও কৰিছে', কৰোঁ মানে এলোপেথিক নকৰোঁ, এতিয়া সৰু হৈ আছেতো',
অহ', -অহ',
হোমিও ওচৰলৈকে লৈ গৈছোঁ, মেডিচিন দিছে খুৱাই আছোঁ বাৰু', ভাল পাইছে, অহ', তুমি কি কৰি আছা?
মই কলেজৰ পৰা আহি পাইছোঁ হে লগৰজনী', এডমিশনত অকণ প্ৰব্লেম দিছিলে, তাকে হেলপ কৰি দিলোঁ গে',
অহ', - অ', অ', - অহ', এই গৰম বন্ধ বুলি অলপ ঘুৰিব ফুৰিব লাগে',
কি কৰি বা অকলে যাব এতিয়া, কাবি ওলোৱাই আছে',
উম', হয় দিয়া',
তাৰ মাজতে সৰুকে এটা কৰিব লাগিব',
প্ৰথম শ্ৰেণীৰ পৰা', ক্লাছ টেনলৈকেহে গম বন্ধুটো মানে উদযাপন কৰিব পাৰি আৰু',
উম', তাৰ বাহিৰে নোৱাৰি আৰু',
পাৰি আৰু অ', সেইটোয়ে, গম বন্ধত ব্যস্ত হৈ থকা যায় কিবা', কিবি কামত, আগতে সেই ককা ঘৰলে যাওঁ', আইতা ঘৰলে যাওঁ, কিবা কাৰোবাৰ ঘৰলৈ যাওঁ, জেঠাই ঘৰলে যাওঁ, ই মেট্ৰিক পাছ', তাৰপিছৰ পৰাচোন এইবিলাক পঢ়া পাচোন যাবলৈ সময়ে নহয়', নোটহে লিখিব লাগে', হোমৱৰ্ক হে এগাল মান থাকে, সেইয়া আৰু হয় দিয়া',
উম', ভাত খালা?
ভাত খালোঁ, খালোঁ ল'ৰাকো অকণ খোৱালো',
উম, উম,
হেৰি লৰাক খিচিৰি খোৱালো মানে। গাজৰ অকণ আলু অকণ অ, মগু দালিয়ে এয়া জহা চাউল আছিলে সেয়া দি অকন বনাই খুৱালোঁ।
ঠিকে কৰিলা দিয়া। এনেকে অকণ বেলেগ-বেলেগ কে খাই থাকিব লাগে।
অ, তাকে সোৱাদবিলাক বেলেগ-বেলেগ বিচাৰে। এতিয়া ডাঙৰ হৈছে তোমাৰ খোৱা হ'ল বোলো।
মই কলেজৰ পৰা আহোঁতে পৰঠা খালোঁ।
অঁ, অঁ,
ৰাতিলেহে ভাত খাম আৰু।
অহ, তাকে।
অলপ ফ্ৰী আছা জানো?
হম,
অলপ টাইম ফ্ৰী আছে জানো?
আছোঁ-আছোঁ।
মোৰ এনে তোমাৰ পৰা হেল্প এটা লাগিছিলে। মানে দেওবাৰে লগৰবোৰৰ লগ সৰুকে পিকনিক এটা যাম।
অ',
এতিয়াই ৰেচিপি কেইটামান লাগিছিলে অঁ,
অ, ৰেচেপি। তাকে এতিয়া কেনেকুৱা ধৰণৰ ৰেচিপি লাগে বা?
এনেই কেনেকুৱা নিচিনা নিলে ভাল হ'ব ন পিকনিকত?
চাহৰ লগত খোৱা, পুৰিৰ লগত খোৱা ৰুট ৰুটি লগত খোৱা, ভাতৰ লগত খোৱা বেলেগ-বেলেগ থাকে নহয়।
উম। এনেই এতিয়া কেতিয়া কোনে কি দিম সেইটো কোনেও কনফাৰ্ম কৰা নাই। কোৱাচোন তাৰ মাজতে কেইটামান, ভাল হ'ব।
মানে ভাত খোৱাকে পাৰট
অ' দিনটো কাৰণে মানে আৰু কিন্তু সেই তাত বনাই নাখাও আৰু।
অ' মানে ঘৰৰ পৰাও বনাই লৈ যাবা অ,
অহ,
ভাতে ঘৰ পৰা বনাই নিবা মানে?
এজনীয়ে বেলেগ এটা এটাকে ভাগ-ভাগকে বনাব মোৰ তাত মানে হেৰি কৰিছে আৰু। গৰ পৰা চাহ তাহ পুৰিছোঁ এনেকৈ খোৱা খুই।
অ' এতিয়া পুৰি লগত পোৱা ৰেচিপি লাগে মানে?
দিলেই হ'ল আৰু পুৰিৰ লগতে হওক, চাহৰ লগতে হওক। মানে তুমি এনেকুৱাকে দিয়া যাতে ফাষ্ট ফুড টাইপো হৈ যায় সেই টাইপ আও। আজিকালিতো ফাষ্ট ফুডে চবে বেছিকে খাওঁ ন।
ি ত মেনু ক তুমি হেৰি ব্ৰেড চপ ত লৈ যাব পাৰাচোন চাহৰ লগত খাবলে।
মই বনালে ইমান ঠিক নহয় মানে কোৱালিটি। এইবিলাক মানে
ব্ৰেড চপ, কণী চপ, আলু চব এইবোৰ নিব আলু চবতো ঠাণ্ডা হৈ গলে ভাল নালাগে বাৰু। কিন্তু কণী চব তো ঠাণ্ডা হ'লেও ভাল লাগে ব্ৰেড চবটো ঠাণ্ডা হলেও কথা নাই গৰম চাহ অকণ হলেই হ'ল আৰু।
অ' দিয়াচোন কেনেকে বনায়?
উম, তাকে ব্ৰেড চবটোতো আমি ঘৰত বনোৱা মতে বনাও দেই, কাৰণ মই ঘৰত এনেকে সধ্য কেতিয়াবা বনাই থাকো যে। জেলি চেলি চ চৰ লগত খাবলৈ ঘৰতে' চবেই চাহ খাওঁ যে, তেতিয়া বনাও আৰু সেয়হে সেইটো প্ৰকাৰটোহে কম আৰু। এয়া হেৰি, এয়া হেৰি ব্ৰেডটো আনিবা তুমি, এই ব্ৰাউন ব্ৰেডটো আনিলেও খা ভালে লাগিব, সেইটো মাটিমাহ দি বনোৱা আৰু। ইটো যে বগা এটা থাকে তোমাৰ বগা ব্ৰেড এটা। অ'প্লেইনটো, তুমিয়া হেৰি কৰিবা চাইডৰ খিনি কাটি ল'বা। মানে পাৰি, পাৰ এটা থাকে নহয়, সেইটো কাটি ল'বা, তাপিছত এ, অ' এখন কলেপ পানী অকণ ল'বা, লৈ পেলাই- কি কৰিবা, ব্ৰেড কি পিচ অকনমান অকনমান কে ভিজাবা, বেছি নিহিজাবা, মানে আঙলিয়ে হেৰি কৰিব পৰাকৈ, মানে স্পঞজ টাইপৰ হোৱকে। সিকাই ল'বা অ'। আৰু এফালে হেৰি কৰি থাকিবা, ব্ৰেড চপত এই আলু চালু যদি দিয়া আৰু।
উম।
আলুটো বইল কৰি, পিটিকা কৰি ল'বা, তাতে এয়া হেৰিও দিব পাৰা, মটৰ-চটৰ বা বাদাম-চাদাম এনেকে দিব পাৰা। মানে আলু পিটিকাটো আমি যেনেকে খাওঁ আৰু হা, ত' তেনেকৈ দিব পাৰা, আল সেই এনেকে দিবা, দি পেলাই সেইটো মানে ৰৌটো বনাই ল'বা আৰু। কচা কৰি ফালে বেচনৰ ততো বনাবা, বেচন অকণমান বেকিং দিবা তে তেতিয়াহে অকন খাই ভাল লাগে।
হয় নেকি?
অ' সেইটো লাডু টাইপৰ মানে আলু পিটিকাটো বনালে আমি লাডু টাইপক কৰি লওঁ নলওঁ, সেই লাডু টাইপক কৰি, ব্ৰেড খনৰ এখনৰ ওপৰত এখন ব্ৰেড দি, দি ল'বা আৰু। দিয়াৰ পিছত তুমি তাক চেপ দিও কাটা কাটিব পাৰা, ব্ৰেড দুখন গোুলকেও মানে লাডু টাইপো কৰিব পাৰা, সেইটো তোমাৰ কথা আওঁ। অ', এখন মানে চেন্দউইচ যেনেকে আমি কাটো আৰু হয়।
চেন্দউইচ
চপটো বনাব পাৰা, অ ত্ৰিভুজ দি। তাতে হেৰিটো অ, যেতিয়া তুমি হেৰি কৰিবা, দৌটো বনাবা ধৰা নাই এইটোতো আৰু ইয়া বেচনৰ দৌটোযে বনাবা, তাত
হয় নেকি?
কেঁচা কণী এটা অ, তাৰ লগত তুমি হেৰি কৰিব পাৰা, তুমি কৰি ল'ব পাৰা, তেতিয়া ভাল লাগে অকণ খাই। লাগেজে।
উম, মই মানে দুবান দুবাৰ বা এনেকে বনাওঁতে এইবিলাক মানে ইমান নিয়ম -নীতি কৰি থকা নাই আৰু। খালি নৰ্মেল কে কৰি থৈ দিওঁ যে, এইখিনি ভাল নহয় খাবলৈ। লগৰবোৰৰ লগত যাম, অলপতো ভাল হ'ব লাগিব ন'। উম।
আমি তেনেকে খাওঁ বাৰু।
উম, এনে পাস্তাটো কেনেকে বনোৱা জানানে?
অ', পাস্তাটো বনাইছোঁ বাৰু পাস্তাটো হেৰি কৰিবা এয়া গৰম পানী ল'বা, অ হেৰি মেওনিজ দি পেলাই মানে হোৱাইট পাস্তাটো।
তাছত পাস্তাটো
অ' অ', এইটো গৰম পানী কৰি ল'বা চচ এটাতে। তাৰছত তাতে ৰি, এ মিঠাতেল দিলে ইমান হেৰি নহয় গোন্ধ আহে।
অ', অ'হ।
ৰিফাইন তেল দিবা।
হেল্ল' অ।
অ শুনিছা?
শুনিছো। কোৱা?
অ তাতে তুমি এক এ এক দুই টোপাল মান ৰিফাইন তেন অকমান দিলেই হ'ল তেলটো।
অ অ তাতো বইল কৰিব লাগিব হয়।
অ।
হাফ কে চাগে?
পাস্তাটো বইল নহয় মানে মই বইল কৰা কথাই ক'ব লৈছিলো বাৰু মানে গৰম পানী কৰি তাত তুমি ৰিফাইন অকন দিলা দি পেলাই পাস্তা কন বইল কৰিলা মানে ৰিফাইন দিলে পাস্তাটো এটা এটা হৈ থাকে।
আপোনাৰ ছেভেনটি পাৰ্চেন্ট বইল কৰিব লাগে নেকি?
অ অ ছেভেনণ্টি পাৰ্চেণ্ট কৰিব লাগে বাৰু। ফাষ্টত তুমি বইল কৰিলা নহয়, কৰিলে তুমি সেই উ- অ মানে চালনী আছেই নহয়, সেনেকুৱা এটাত তুমি হেৰি টুকি থ'ব পাৰা, অকণমান এটা- এটা হোৱাকে, পানী টুপ যোৱাকে
অ।
অ তাছত তুমি হেৰি অম- মানে তাত ছাতাব তুমি তেল চেল উম হেৰি চেৰি দিব নালাগে আৰু। সেই যে মে পাস্তাটো দি অকন গৰম কৰি তাতে মেয়নিজ দি দিব পাৰা।
দি দিয়াৰ পা হে মেয়নিজটো পাই মানে তেলটো ওলাই যায়।
তাতে অকণ বাটাৰ দি দিব পাৰা।
অ হয় নেকি সেনেকেহে বনে।
অ।
অ নহ'লে অলপ বেছি টান নেকি? এ চিজ দি দিব পাৰিনে তাত?
অ, দিব পাৰি। একেবাৰে লাষ্টত দিবা, যেতিয়া বনাই কৰি হ'ল সিফালে। নাই টেষ্টটো ভালে লাগে দিয়া, আমিও খাই পাইছো।
অ অ, তেনেকে ধৰ হেলাই সেনেকুৱা এট- টা বনাম, ব্ৰেডচপ বনাম, হয় আকৌ চাহ তাতো দিয়া যাবই। কে ৰঙা হৈ থাকে যে, উম।
তাকে, তুমি তেনেকে বনাই নিব পাৰা বাও।
উম, আমাৰ লগৰজনী বিৰিয়ানী বনাই আনিম বুলি কৈছে, তাই বনাব জানে নে? অ, সেইয়া মই বোলে এয়ালৈ যাম। লগৰজনীয়ে কফি-চফি এনেকে আনিম বুলি কৈছে, কল্ডড্ৰিং- চলল্ড্ৰিং, হৈ যাব সৰুকে পিকনিক এটা।
কল্ড কফি এতিয়া খাব পাৰা বুইছা, এতিয়া গৰম যে। ক'ল্ড কফিটো খাব পাৰা, কিন্তু মানে কি হ'ল? হেৰি লাগিব আৰু আইচ কিউব লাগিব। এতিয়া আকৌ কৰ'বাত যাবলৈ হ'লে, সৰু আইচ কিউব ৰখাব পাৰাকে এতিয়া হেৰি নাই নহয় ন, বক-চক। গাখী- তোমালোকৰ কাৰ লগৰ কাৰোবাৰ আছে যে, নিব পাৰা আও।
হে তাহতক কৈছো, তহতি যদি মেনেজ কৰিব পাৰ লৈ আহিবি।
হয়।
উম। সেইটোৱে। তেনেকে খাব পাৰা, এতিয়া গৰমত ভাল লাগে। উম। হয় দিয়া।
আমাৰহে এতিয়া আৰু সংসাৰ চলোৱাৰ পিছৰ পৰা আৰু ক'লেকো যাব নোৱাৰা হ'লোৱে, এই ঘৰ, এই পাকঘৰ।
অ
এই বজাৰ, এইখিনিয়ে আও
তোমালোকৰ পিকনিক, তাতে চলে আও চাগে।
উম' আমাৰ ঘৰতে চলি থাকে।
উম' সেইকাৰণে বোলো, এতিয়া এই সংসাৰত নোসোমাওঁ।
ল'ৰাৰ লগতে ব্যস্ত আৰু ক'ত নো পিকনিক, পাৰ্টি এইবোৰ আছে আও কিন্তু এটা পাৰ্টি আহি আছে, হেৰি ভন্টিৰ বাৰ্থডে আছে, জুলাই ত্ৰিশ তাৰিখে।
অ-অ, উম'কেক চাগে নিজে বনাবা?
উম' তাকে, চাওঁ সময় পালে বনাম। সময় নাপালে আও নবনাও।
অ-অ
তাই এতিয়া ডিমাণ্ড দিছে, বুকে এটা লাগে। অৰ্ডাৰ দিব দিছে। এতিয়া মই বু বুকে অৰ্ডাৰ কৰিবলে, মোৰ চিনাকি তেনেকে নাই।
অহ
তাকে চাওঁ, এতিয়া কি কৰো? সেয়া এটা লাগে বুলি ডিমাণ্ড দিছে।
উম'
কি-কি কৰিব পাওঁ, চাই লওঁচোন।
মোহলো চিনাকি এজনী আছে, যদি লাগে কবা। তাৰ মানে তোমালোকৰ সেইখিনিয়ে, ওচৰে- পাজৰে অলপ।
অ' মই গম হে নাপাও বাওঁ মই ওলাই কৈ নুফো য়ে।
বঢ়িয়াই তুমি তাতে তাত নতুনকে গৈছা যে হয় সেইটো।
উম, মই ইয়াত নতুন তাতে মই এইবিলাক চিনি জানি নাপাওঁ। কি হয় মই ঘৰৰ ঘৰত ভিতৰতে থকা নিচিনাই হয় বাহিৰত তেনেকে নোলাওৱেই। কিবা কাম থাকিলে চাৰিফালে যোৱা হয়। সেই কিমান খিনি আও বা কলেজত কাম থাকিলে যোৱা হয় সেনেকুৱা। অ' আজিকালি সেইবোৰ ওলাইছে ইনষ্টাগ্ৰামত। এইবিলাগ ৱেবছাইট বিলাক বিলাক দিছে সেয়াতো বুকিং কৰিব পাৰি বাৰু। তথাপিতো মানে
বিশ্বাস কৰিব নোৱাৰি যে হয়।
এদভানছ বিচাৰে তেতিয়াহে দিগদাৰ মানে সেইটো সন্দেহ হয়।
হ'ব দে নহলে মই মুখ হাতখন ধুই লও গে।
অ, ঠিক আছে দিয়া।
অ অ